এনে আছিলো ৰবা চাহ খালা।
অ', খালো তুমি খালা চাহ।
অ খালো।
অ', কিবা কাম আছিলে নেকি নাই নাই কিবা কাম আছিলে নেকি?
অ মই মানে ভাবিছিলো আজি আমি অলপমান পৰিৱেশৰ বিষয়ে কথা পাতিলো হয়।
আলোচনা কৰিব আহিছা। কাৰণ আজিকালি পৰিৱেশ বিলাক বহুত মানে কি কম বহুত নষ্ট হৈ গৈছে যে।
অ তাকে মানে এতিয়া। চাবাচোন এতিয়া মানে চাবা আমাৰ ইমান গৰম পৰিছে ন' ইয়াত বেছিকৈ গুৱাহাটীত। আৰু বহুত জেগাত পৰিছে ইমান গৰম। কিয় কাৰণে এইবিলাক মানে আমাৰ নিজৰ। দুষতেই হৈছে ন'।
হয় একদম ঠিকেই কৈছা। চাবা আজিকালি মানে পৰিৱেশ বহুত নষ্ট হৈছে কাৰণ। আজিকালি মানে মানুহ বিলাকে মানে য'তে ত'তে জাবৰ জোথৰ পেলাই দিয়ে বা গছ গছনি কাটে। তাতে মানে এনেকুৱা বহুত ধৰণৰ কাৰণে মানে আজিকালি পৰিৱেশ বহুত দূষিত হৈ গৈছে আৰু।
হয় তাকেই ঠিকেই কৈছা তুমি, হয় তুমি ঠিক আৰু এতিয়া মানে তোমাৰ অ' আমাৰ মানে এতিয়া চাৰিও ফালৰ মানে গছ বিলাক কাটিছে। তাৰপিছত প্লাষ্টিক জ্বলাইছে ত। তাৰোপৰি গাড়ী ধোঁৱা ভৰাইছে এইবিলাকৰ ক্ষেত্ৰত। পৰিৱেশত বহুত মানে এতিয়া পৰিৱেশে আমাৰ তাৰেই প্ৰতিশোধ লৈ আছে
এয়া তুমি নিজে চোৱা হা তোমাৰ মানুহ জীৱ জন্তু বা গছ গছনি বা মাটি। পানী বা প্ৰকৃতি মানে বা বায়ু এই সকলোতো হৈছে মানে তোমাৰ পৰিৱেশ। যদি পৰিৱেশ আহ পৰিৱেশ আমাৰ জীৱন হয় চ আমি পৰিৱেশ বা অক্সিজেনৰ কাৰণে আমি উশাহ নিশাহ লব পাৰি আছো। মানে বহুত ধৰণৰ মানে পৰিৱেশৰ কাৰণো আমি জীয়াই আছো না কব গ'লেতো।
উ।
যদি পৰিৱেশে যদি বেয়া হৈ যায় মানে বহুত পিছলে আমাৰ কাৰণে বহুত কষ্ট হ'ব। বা দিগদাৰে পাম ন আমি।
হয় ঠিকেই কৈছা আৰু এতিয়া চাবা আমি উশাহ লোৱা বায়ু বায়ু। আহিবা। থকা মাটি সকলোখিনিতে পৰিৱেশেই নহ ই ই নহয় নাথাকিলো আমিও থাকিম নোৱাৰি।
একদম ঠিকে কৈছা এতিয়া চোৱা তুমি নিজে মানে কি কয় অক্সিজেন গেছ। দিয়া মানে অক্সিজেন গছে অক্সিজেন গেছ দিয়ে বা বৰষুণ আানে বা নদীয়ে মানে আমাক নদীয়ে আমাক পানী দিয়ে আৰু মাটিয়ে আমাক শস্য দিয়ে এইবোৰ যদি আমাক যদি। যদি আমি নাপাও আমি কেনেকে জীয়াই থাকিব পাৰো তুমি নিজে চোৱা যদি শস্য নাথাকে আমি জীয়াই থাকিব নোৱাৰো। বা আমি খাবলৈ নাপালে আমাৰ মানে স্বাস্থ্য বেয়া হ'ব আমাৰ যদি আমি। মানে পানীয়েে নাপাওঁ তেনেহলে আমিচোন জীয়াই থাকিব নোৱাৰো কাৰণ পানীতো আমাক লাগে ন'। তাৰপিছত তোমাৰ অক্সিজেন গেছটো। আমাৰ উশাহ নিশাহ লবৰ কাৰণে লাগিবই।
হয় ঠিকে কৈছে। এতিয়া মানে আমাৰ আমাৰ মানে কলেজত মানে চাবা তোমাৰ। ইকো ক্লাৱে মানে বহুত গছপুলি ৰোপন কৰিছে। তাৰমানে তাৰ ফলত আমাৰ এতিয়া দা গছ পুলিবোৰ ডাঙৰ হৈছে চৰাই বহিছে মানে। তেতিয়া গছৰ ছাঁ পাইছো আমি দেখিয়ে মানে কিবা এটা ভাল লাগে সেনেকুৱা চবতে হ'ব লাগে।
হয় তুমি একদম ঠিকেই কৈছা মানে। এ তোমাৰ মানে উম হেৰি কয় চোৱা যদি কাজিৰঙাত গড় বা মানৱ মানে মানৱৰ সোণাৰী বান্ধ মানে নামেৰে হাতী বহুত আছে যদি এই সকলো মানে এই সকলো আমাৰ পৰিৱেশ সম্পদে হয় ন। বা তেওঁ ইহঁতৰ মানে এজন এটা যদি প্ৰজাতিৰ নাথাকে তেনেহ'লে প্ৰকৃতিৰ মানে শৃংখলা কি। ক'ত দেখা পাব হয়নে নহয় তুমি নিজেই কোৱাচোন।
হয় ঠিকেই হৈছে তুমি এতিয়া মানে যাবা ইমান গৰমৰ ফলত মানে হে জীৱ জন্তু বস্তু বিলাকো হাবিৰ পৰা বহুত জীৱ-জন্তু এনেকে ওলাই আহে। মানে পানী খাবলৈ পানী না পায় ইমানেই ৰ'দ দিছে মানে এইকেইদিন। তোমাৰ এইকেইদিন বিশেষকে বহুত ৰ'দ দিছ
হয় তুমি ঠিকে কৈছা। মানে এইকেইদিনটো বিশেষকে অতিপাত মানে অতিপাত গৰম দিছে।
অহ। আৰু মানে এতিয়া চাবা তোমাৰ মানে আমাৰ যদি বজাৰৰ কাপোৰ লোৱা মন আপোনা আৰু তাৰপিছত তোমাৰ আ ৰাস্তা ঘাতে যেতিয়া আমি প্লাষ্টিকৰ বটল এইবিলাক নেপেল নেপেলাও তেতিয়া মানে দহজন হ'লে আমাৰ এশটা প্লাষ্টিক হ'লেও কম হ'ব তেতিয়াও আমাৰ পৰিৱেশ অলপমান মানে চাফা হ'ব।
এতিয়া চব পৰিৱেশৰ সমস্যা বহুত আছে যেনেকে তোমাৰ ধৰা বন ধ্বংস বা ৰাস্তা ঘৰ মানে উদ্যোগৰ বাবে দিনে দিনে চোৱা আজিকালি মানে দিনে দিনে কি হৈছে মানে ইমান ডাঙৰ ডাঙৰ তালিকা বনাবলৈ বা তোমাৰ মানে ঘৰ বনাবলৈ বা ৰাস্তা বনাব বোলো যি নহওক মানে এইটো কাৰণে বহুত গছ কাটি আছে। তাৰপিছত তোমাৰ মানে অৰণ্যৰ বিলাক কমি আহিছে। যাৰ ফলত আমি অক্সিজেন গেছ নাপাওঁ বা ভূমিস্থল মানে খহনীয়া বাঢ়ি গৈছে হয়নে নহয় কোৱাচোন?
হয় একদম ঠিকেই কৈছা আৰু যেতিয়া চাবাগৈ পৰিৱেশ আমাৰ মানে পূৰ্বপুৰুষৰ সম্পত্তিও নহয় ভৱিষ্যতৰ প্ৰজন্মৰ পৰাও লোৱা ধা লোৱা ধাৰ। মানে এতিয়া আমি যদি নষ্ট কৰো আমাৰ ল'ৰা ছোৱালী উশাহ ল'ব লবলৈ বিশুদ্ধ বায়ু বায়ুও নাপাব হয় নাই কোৱা।
একদম ঠিক হৈছে আৰু চাবা এতিয়া পৰিৱেশৰ মানে এনেকুৱা প্ৰদূষণ হৈছে যে তোমাৰ ধৰা গাড়ী ম গাড়ী পৰা উলুৱা মানে ধোৱাবিলাক বা কল কাৰখানাৰ পৰা ওলোৱা ধোৱাবিলাক বা আজিকালি বহুতে প্লাষ্টিক মানে জ্বলাই দিয়ে যাৰ কাৰণে আমাৰ মানে বায়ুবিলাক বিষাক্ত হয়। কৰে বা যাৰ কাৰণে আমাৰ মানে পৰিৱেশ বিলাক নষ্ট হৈ যায়।
হয় ঠিকে কৈছা আৰু এতিয়া মানে কি মানে অহ হেৰি তোমাৰ চব অহেৰি আমাৰ এতিয়া চাৰিওফালৰ যিমান ধূলি জাবৰ জোথৰ এইবিলাকে এতিয়া মানে বহুত পৰিৱেশ নষ্ট কৰে আৰু পৰিৱেশ বোৰে একদম এইবিলাকৰ কাৰণে পৰিৱেশ নষ্ট হ'লে তাৰ ফলত আমি ভুগিবয়ে লাগিব ন আৰু তাৰপিছত বান খৰাং ন নতুন নতুন বেমাৰ সকলো পৰিৱেশ প্ৰদূষণৰ বাবেই হৈছে এতিয়া।
হয় আৰু ঠিকেই কৈছে তোমাৰ মানে পানীবোৰ ইমান দূষিতছে হৈছে যে পানীত জাবত থৈ পেলাই প লেতেৰা কৰি কিনে সেইবিলাকো জীৱ জন্তু খাই ন যাৰ ফলত ম সিহঁতৰ মৃত্যুৰ হৈ যায় হয় নেহয় কোৱাচোন আৰু কিছুমানতো পানী ইমান মানে লেতেৰা হৈ কিনে আমাৰ কাৰণে স্বাস্থ্যৰ কাৰণে বহুত বেয়া হয়। যাৰ কাৰণে আমাৰ ৰোগ মানে বহুত ধৰণৰ ৰোগ হয় বা মেলেৰিয়া বা মানে এনেকুৱা আৰু ডায়েৰিয়া টাইপৰ আমাৰো ৰোগ হয়।
হয়, ঠিকেই কৈছে সেইকাৰণেতো আমি এতিয়া আমাৰ হয় ঠিকেই কৈছে। সেইকাৰনেতো আমি এতিয়া মানে যদি আমি আমি দায়িত্ব লব ৰুব লাগে যে আএজোপা যদি গছ কাটিলে মানে দহজোপাৰ ৰুব লাগে। আমি এতিয়া চাবা মাজৰ আচৰিত মানে কেনেকুৱা খহনীয়া কেনেকে গাওঁ নাইকিয়া কৰি নাইকিয়া কৰিছে। ত গছ নাকাটিলেই গছ নাথাকিলেই মানে মাটি খহে।
হয় তুমি একদম ঠিকে কৰিছা আৰু চাবা আমি যিমান পাৰো প্লাষ্টিক আহ প্লাষ্টিকবিলাক মানে চবে প্লাষ্টিক বিলাকতো বছৰলৈ নপচি না বা নলা বন্ধ বন্ধ হৈ কৃত্ৰিম বানপানী হৈ বা গৰু ছাগলীয়ে খাই মৰি যায়। তুমি আজিকালি চাইছাই মানুহবিলাকে মানে আগত মানে প্লাষ্টিক বিলাক আমি ঘৰত ভালকে থব লাগিব বা আমি পেলাব নালাগে ঘৰত এটা পুতি থ'ব লাগে কিন্তু আমি য'তে ত'তে প্লাষ্টিকবিলাক পেলাব নালাগে। যাৰ ফলতো আজিকালি মানে ধৰা গৰু ছাগলীবিলাকেতো জীৱ জন্তু বিলাকে খাই পেলাই যায় কাৰণে তেওঁলোকৰ মৃত্যু হৈ যায়
হয় ঠিকে কৈছা, আৰু এতিয়া তোমাৰ মানে ব্ৰহ্মপুত্ৰৰ পানীও দিনে দিনে মানে ইমান কমি গৈছে যে ব্ৰহ্মপুত্ৰত চালেই ইমান পানী নাই মানে কাজিৰঙা বান খ বান খৰাং দু দুটাই বাঢ়ি। ছে আৰু আমাৰ গাঁৱৰ পুখুৰীতটো মানে শুকাই গৈছে এক্দম মানে বহুত শুকাই গৈছে
হয়, তুমি একদম ঠিক আছা কাৰণ ব্ৰহ্মপুত্ৰ নদী মানে কিয় শুকাইছে কাৰণ মানুহ বিলাকে তাতে বহুত জাৱৰ জোথৰ পেলাই তুমি এতিয়া নিজে চোৱা আগতে ব্ৰহ্মপুত্ৰৰ নদী ইমান ভাল ইমান পানী আে আজিকালি য'তে ত'তে দেখো বাা অকল মানে যাব জোথৰে ৰাস্তা ঘাটেই দেখো বা নলী নৰ্ম দেখো বা তোমাৰ ব্ৰহ্মপুত্ৰ নদীতে চোৱা মানুহ বিলাকে আজিকালি ইমান মানে জাৱৰ জোথৰ পেলাই নহয় হয়, যাৰ কাৰণে মানে আজিকালি আমি ব্ৰহ্মুত্ৰ নদীক ভাল দেখাই নাপাওঁ আৰু
আৰু যাৰ ফলত ব্ৰহ্মপুত্ৰ পানীও পানীও শুকাই গৈছে
অ', ঠিকেই কৈছ তুমি এতিয়া মানে ব্ৰহ্মপুত্ৰ আগৰ যি ব্ৰহ্মপুত্ৰ মানে এতিয়া নাই কাৰণ পৰিৱেশ প্ৰদূষণ বহুত বাঢ়ি গৈছে ন আমাৰ এতিয়া পৃথিৱীত
হয় সেইকাৰণে আমি মানে পৰিৱেশ মানে সংৰক্ষণ কৰিব মানে পৰি কৰিব কাৰণে আমি মানে ধৰা এ মানে এটা গছ কাটিলো তাতকে গুণ মানে বেছি আৰু দছজোপা গুছ মানে গছ ৰুব লাগে বা স্কুলে ৰাস্তাই আমি ম ঘৰৰ কাষতে আমি গছ জোপ ৰুহিব লাগে কাৰণ আমি গছ ৰুপিলে আমি অক্সিজেন পাম বা। উশাহ-নিশাহ ল'ব কাৰণে বৰ কাৰণে আমি পাম ন নহ'লেতো আমি কেনেকে উখান ন খেলব পাৰিম
হয়, ঠিকেই কৈছা কিন্তু এয়া চাবা মানে পৰিৱেশ ৰক্ষা মানে যে কেৱল গছোৱই নহয় এতিয়া আমি তোমাৰ পানী অপচন্দ নকৰা বা লাইট ন ন লাইট নলগাকৈ বন্ধ কৰা তাৰ পিছত অ', আৰু প্লাষ্টিক সলনি, প্লাষ্টিকৰ সলনি কলপাতত ব্যৱহাৰ কৰা জাৱৰ ডাষ্টবিনত পেলোৱা এইবোৰো সৰু, সৰু কাম মানে কৰাৰ প্ৰয়োজন
হয়, তুমি একদম ভৰিছা ধৰা তোমাৰ মানে ধৰা তোমাৰ বেগ বাৰে বাৰে ব্যৱহাৰ কৰা বা প্লাষ্টিকৰ কাগজ পুনৰ ব্যৱহাৰ কৰা আমি আৰু আজিকালি চোৱা না প্লাষ্টিকৰ বিলাক বা কাগজ বিলাকে যি আজিকালি বহুত ধৰণৰ মানে বস্তু বনাব পাৰিবা বটলে দিয়ে আমি প্লাষ্টিকৰ। বজলি ইমান ধৰণৰ বস্তু বনাব পাৰো
হয়, ঠিকে কৈছে এতিয়া আমি প্লাষ্টিকৰ বটল বা পলিথিনেদি এইবিলাকেদি আমি ঘৰত সজোৱা বস্ত কিমান ধৰনৰ বনাব পাৰি চচিয়েল মিডিয়াত চাই তোমাৰ ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, এইবিলাকত যে কিমান ধৰণৰ বস্তু বনাব পাৰি আমি বটলবিলাক এনেই পেলাই দিয়াতকৈ পৰিৱেশটো নষ্ট কৰাতহিয় আমি ঘৰতে সেইবিলাক। সজাই ৰাখিব পৰা বস্তুও বনাব পাৰো হয় নে নহয়
তুমি একদম আৰু চাবা এতিয়া পৰিৱেশৰ ৰক্ষা কেৱল চৰকাৰৰ কামেই নহয়, নহয় আমিও আমি মানে পৰিৱেশৰ মানে পৰিৱেশ বিলাক এই কৰিব লাগিব আমি নিজে বজাই ৰাখিব লাগিব
হয় ঠিকে কৈছা, আৰু এটা মানে, এনেকুৱা এটা কথা যে গাঁৱৰ মানুহে খ খৰিৰ বাবে গছ কাটে কিন্তু গেছ চিলিণ্ডাৰৰ দাম বেছি তেবাকে মানে কি কৰিব এতিয়া তোমাৰ নে কত মানে ভাৱনাত
হয়, একদম ঠিকে কৈছা তুমি আৰু চাবা এতিয়া পৰিৱেশ অকল মানে আমাৰ পূৰ্বপ পৰুষ সম্পত্তি নহয় মানে এইটো ভৱিষ্যত প্ৰজন্মৰ পৰাই লোৱা হয় বা আমি যদি আজি অ', গছ কাট ত কাইলৈ আমাৰ মানে সন্তানে উশাহা মানে উশাহ- নিশাহ লবা কাৰণে বহুত টান পাব ন আৰু সেইকাৰণে আমি যিমান পাৰো আমি গছ ৰোপন কৰিব লাগে আৰু পৰিৱেশতটো আমি ভাল ৰাখিব লাগে যতে ত জাবোৰ জোথৰ পেলাব নালাগে সেয়ে মোৰ কথা আহব
হয় ঠিকেই কৈছা এতিয়া মানে প্ৰাকৃতিক ৰক্ষা মানেটো নিজক ৰক্ষা কৰা এতিয়া বল। ক মান এতিয়া দেওবাৰ ধৰিোৱা আমাৰ দেওবাৰে আমাৰ স্কুল বন্ধ থাকে বা কলেজ বন্ধ থাকে তেতিয়া আমি পুখুৰীৰ পৰাৰে পাৰ্টো চাফা কৰোঁ বা কৰো সেনেকুৱা মানে আমাৰ নিজৰো মানে মানসিকতা হব লাগে মানে পাঁচজন লগ হ'লেও আমি মানে কাম আৰম্ভ কৰিব পাৰোঁ
হয় আমি যিমান পাৰো গছ ৰুব লাগে আৰু আমাৰো দায়িত্ব আছে যে আমি মানে পৰিবেশ টো আমি ভাল ৰাখো সেইয়া আৰু
হয় ঠিকে কৈছা আজি তোমাৰ লগত এইখিনি কথা পাতি আহ এইখিনি কথা পাতি মোৰো বহুত ভাল লাগিল অ ' আহ ধন্যবাদ।